হেল্ল'
অ', শুনিছেনে? শুনিছানে? অ', কি খবৰ ভাল, ভাত, খালো, ভাত খালো।
কিদি খালা? উম', -
মই খালো আজি তোমাৰ হেৰি মাছ আছিলে।
আহ',
মাছেৰে খালো।
অ', ময়ো এ, খাই বৈ উঠিছো আৰু।
অহ - অহ
একে অ', ভালে দিয়া।
অ, কিহেৰে বনালা?
এয়া বনা, দালি বনালে। তাৰপিছত, ৰঙালাও -আলু এনেকে,
অ', ৰঙালাও ঘৰৰ। চাগে ন?
কিনি আনা।
অহ ', কিনা হে।
উম, তাৰপিছত ৰঙালাওৰ আগ, ভাজিছে, ৰঙালাও আগটো ঘৰত যেনিবা।
অহ-অহ',
সেয়াও এনেকে খালো।
অহ, ' হেৰি এ, কি বুলি কয় এতিয়া ঘৰলৈ আহা নাই নহয় ন',?
অহ, নাই।
অহ - অহ,
অ', ঘৰলৈ যাম হে কেইদিনমান, তাৰপিছতে,
অহ ', কিবা আকৌ হেৰি হ'ব লাগিব তেতিয়া, তেতিয়াহে চু,
অহ, '- অহ', -অহ', চুটি- টুটি মিলিলেহে যাম।
অহ, তাকে। তাৰপিছত পৰীক্ষা হব এই হেৰিত হ'ব এতিয়া জুনত হব আৰু
অ তাৰপিছ তাৰপিছত জুলাই মাহটো বন্ধ দিব
জুলাই মাহতটো গৰম বন্ধ
অ কৰ'ৰবাত ফুৰিব যাবা নেকি
ফুৰিবলেতো যাব লাগে এতিয়া যাম চাগে কেনিবা মানে জেগাতো এতিয়ালৈকে সঠিক হোৱাগে নাই আলোচনা কৰি আছো যাম বুলি জেগাটো মানে মিলাই লাগে নাই এতিয়া ইয়াতে কৰ'বাত যাও নে ইয়াতেটো গোটেই খিনি চোৱা হলেই ফালে এইফালে বাহিৰৰ ফালেহে অকমান যাওঁ নেকি এবাৰ
অ অ তোমালোকে বৰদোৱা হেৰি চালাগে নে বৰদোৱা প্ৰকল্পটো চালাগৈ
অ বৰদোৱা পকল্প অ চালোগে চালোগে বৰ ধুনীয়া কৈছে অ যাব পৰা নাই ন বৰ ধুনীয়া কৈছে মানে চাব লগীয়া গ ইমান ধুনীয়া বহুত মানুহ মানে প্ৰায় দেওবাৰে যে সেই মেলা নিচিনা হৈ থাকে াকে মানুহ তাত
আহ অ হয় নেকি
ত মেলা নিচিনা হৈ বহুত ভিৰ হয়
উম অ আমি টাইম পোৱা নাই যে উম আমি টাইমে পোৱা নাই যাব ভ নে
অ সেয়হে তোমালোকৰ সেইটো এটা অসুবিধা হয় দিয় নো আমি গল মই দুবাৰ গলো
অ আহিলেও আকৌ সময় নিমিলে কৰ'বাত কিবা থাকে সেইকাৰণে যাব প নাইকিয়া
আৰু তোমালোকে কামতে আহা আৰু আহি পেলাই সেইটো কাৰণে যাবলৈ
উম আহ এনে মোবাইলত দেখি আছো আহ মোবাইলত দেখি আছো মানুহ ধনু যোৱা
বহুত ধুনীয়া বনাইছে আহ এদিন এনেকে মিলাই পেলাই আহিবা দেও াৰ এটা মিলাই পেলাই আহিবা তেতিয়া ঘৰৰ গোটেইখিনি গাড়ী এখন লৈ পেলাই ধুনীয়াকে যাব পাৰিবা
অ এ যাম বোলে দবাৰ ইমান ওলালো নহয় তাৰপিছতে আকৌ এইকেইদিন গৰম হ'ল আকৌ কিবা সুবিধা হয় এনে কোৱাতে দিগ গোটা হৈ যায় গ
তই ফাকুৱাত নাহিলা ন
অ নগলো
ফাকুৱাত কিন্তু বহুত মানুহ হৈছিলে মানে সেই প্ৰকল্পটোৰ কাৰণে এবাৰ আৰু মানুহ
অ
ফাকুৱাত আহা হয় চাই ভাল পালা হয়
তোমাৰ লোক গৈছিলা
অ গৈছিলো গৈছিলো
আ তাত চব চালাআ সব চালা পকল পটল চব
প্ৰ প্ৰকল্পটো মই আগতীয়াকে এদিন গৈ চালোগৈ তাৰপিছত আৰু আগতীয়া মানে আধা বনাই থাকোতে এদিন গ'লো চাবলৈ তাৰপিছত আকৌ সম্পূৰ্ণ বনাই হোৱা পিছ এদিন গৈছো চাবলৈ বৰ ধুনীয়া বনাইছে মই তেতিয়া আধা চাই আহোঁতেই ভাবিছিলোঁ বাাই ইমান ধুনীয়া বনাইছে সম্পূৰ্ণ হোৱাৰ পিছত কিমান ধুনীয়া লাগিব তাৰপিছত গ'লো সে চাই আহিলোগে উম ফুল চুল ৰুই উম ধুনীয়াকে ইমান ডাঙৰ একদম দবা বনাইছে তাৰপিছতে আকৌ হেৰি খোল তাৰ পিছত বহুত ধুনীয়া কৰিছে মানে চাবলগীয়াাই কৰিছে আৰু
অ তাকে মোবাইলৰ এটা পাই থাক আকৌ যোৱা মানুহ বিলাকে দি থাকে
দি থাকে যে অ আৰু হেৰি উদ্যান এখ খন বনাইছে
অ
মানে উদ্যানখন কি আ কিবা ৰাধিকা বুলি এখন উদ্যান মোৰ নামটো ঠিক পাহৰিছো এতিয়া তাৰ পিছত আকৌ এ ভগৱানৰ যে দহটা অৱতা তাৰ
অ অ
এটা অৱতাৰৰ সেয়া মূৰ্তি বনাই বনাই ইমানে ধুনীয়া কৰিছে মানে একদম চাবলগীয়া কৰিছে আও দহটা অৱতা একেবাৰে মৎসয় কৰ্ম নৰসিংহ গোটেইখিনি একদম বাহন পৰশুৰাম
অহ ৰাম
গোটেইখিনি
চব বনাই থৈ ছে আও একেবাৰে মূৰ্তি বনাই বনাই থৈছে নেকি মূ মূৰ্তি বনাই বনাই থৈ
অ মূৰ্তি বনাই বনাই এ এইটো মানে লিখি থৈ দিছ যে এইটো বোলে বৰাগ ৰূপ ধুনীয়াকে বৰা অ ৰূপ টো একদম ধুনীয়াকে মূ ৰ্টি বনাইছে বনাই পেলাই তেনেকে কে থৈছে সেই উদ্যানখনতে তেনেকে ৰাখি ছে আৰু
চব লিখি লিখি থৈ দিছে আ
অ এইফালে সেই ৰাধিকা উদ্যানখন সেইফালে আকৌ সেই দহটা অৱতাৰৰ হেৰি খিনি তেনেকে ধুনীয়াকে একদ মই কৈছো নহয় চালে চায়ে থাকিব মন যায়
উম এই গংগাখনৰ পাৰতে আৰু ন গংগা খন প
অ গঙা গঙা পাৰত তে গঙাাপাৰতে
অ ইটো পায়ে ডাঙৰ এয়া মন্দিৰ পুৰণা মন্দিৰ সিটো পায়ে হেৰি মন্দিৰ আও অ সেইফালে দিয়া যাব পাৰে নে সেই
হা
সেই পুৰণাখনামাহে গংগা পায়দিয়ে
অ গঙা পাৰ দিও তেনেকে মানুহ গৈছে তাৰপিছত আকৌ এফালেও ৰাস্তা আকৌ ধুনীয়াকে বনাই দিলে নহয়
অ
ৰাস্তা ধুনীয়াকে গাড়ী চাড়ী লৈ একে জেগালৈকে যাব পাৰি
গাড়ী লৈ যাব পাই তালৈকে
একদম পাৰ্কিংৰ ধুনীয়া জেগা আছে পাৰ্কিঙৰ ধুনীয়া জেগা আছে ত গাড়ী থলা থৈ পেলাই তোমালোকে তেনেকে গোটেই খিনি চাই কৰি ধুনীয়াকে আহিব পাচ চালে তোমাৰ এঘন্টা দুঘণ্টাাত তাৰ পৰা আহিবলৈ মন নাযাবই মানে জেগাবোৰ ইমান ধুনীয়িকে বনাইছে মানে ফটো উঠি এতিয়া তোমালোকৰ ছোৱালী মানু নহয় চটো চটো উঠি তেনেকে আহালে আৰু দিনটো গুচি যাবগৈ আকৌ এফালে কীৰ্তন ঘৰ দৌল
উম উম উম আহ তোমালোকে গৈ চিলা যা ভাত পানী বনাই খাইছা নে তাত নে কি হোটেলতে খাইছ
আমি হেৰিত যাওঁতে তেতিয়া ফাকুৱাত গৈছিলো তেতিয়া যাওঁতে আমি বনাই কৰি খাইছো তাতে তাতে সুবিধা আছে নহয় এ বহুত মানুহে তাত গৈ পেলাই বনাই বনাই খাই।
অ দলাখনৰ পাৰতে বনাই অ ওচৰত বনাব পাৰেনে?
হা অ লগতে ওচৰতে বনাব পাৰে আৰু এনেই মানে আমি প্ৰকল্পটো প্ৰকল্পটো যত আছে তাত সেই আমাৰ অসমীয়া মানুহে পুআ হোটেল হোটেল ল'ৰা বিলাকে খুলি কৰি তেনেকে হেৰি কৰি নহয়। তাতো খাব পৰা যায়, তাৰপিছত নিজে বনাই খাওঁ বুলি কও একে জেগা বহুত আছে তুমি ঘৰৰ পৰা গ'লেই হ'ল বস্তু বাহান এই খিনি লৈ পেলাই।
অ তাত অসমীয়া হোটেলো আছে আৰু ওচৰতে!
আছে আছে।
অ পুৰণা হেৰি প নিচিনা! নাই এনে পুৰণাাম ইমান নিচি নাই নে কি? পোৱা নাই এ মন্দিৰ আনিছে না। পুৰণা মন্দিৰটো যে!
অ।
তাৰ নিছিনাই হোটেল চোটেল আছে আৰু?
অ তাৰ নিচিনা হোটেল চোটেল আছে নহয় মানে প্ৰকল্পটো য'ত বনাই আছে তাৰ ভিতৰলৈ প্ৰকল্পটো যত আছে তাৰ ভিতৰত গেটৰ বাহিৰত মানে।
অ বাহিৰত আছে
গেটৰ ভিতৰত মানে দিয়া নাই।
অ লেতেৰা কৰি
লেতেৰা কৰিব এতিয়া ইমান টকা খৰচ কৰি ইমান ধুনীয়া এটা প্ৰকল্প কৰিছে ন! আৰু বাহিৰৰ মানুহে আহিও দিয়ক এতিয়া মাজুলীখন যেনেকে চাবলৈ আহে তেনেকে বৰদোৱাখনো এতিয়া মানুহে চাবলৈ আহিব। চাবলৈ অহাৰ লগে লগে তাত ধৰক সিহঁতে উ কিবা এটা পইচা এটা পালে ধৰক আমাৰ আমাৰ দেশ মানে অসমখনৰ কিবা এটা উন্নতি হ'ব ন।
অহ অহ অহ পইচা পাতি লয় নে চোৱা চাওঁতে নলয় তোৰ!
পইচা নলয়।
অ।
নাজানো কিন্তু এতিয়া মই যোৱা নাই নহয় মই সেই ফাকুৱা আগতে এবাৰ গৈছিলো ফাকুৱাত গৈছিলো। তাৰ পিছত তাৰ আগতে এবাৰ চাবলৈ গৈছিলো
অহ আমি যাব লাগিব আৰু
যাবাচোন চাবলৈ বৰ ধুনীয়া আকৌ এই শ্বহীদ ভৱন যে বনাইছে বৰা গাঁওত এই গুৱাহাটী চাই চাগে নে
অ নাই নহয় চোৱাগৈ সেইটো
মই নোপোৱা যত তোমালোকে ন সেইটো এটা দিগদাৰ দিয়া মই গলো চাবলৈ সেয়া অ
আহি পেলাই আকৌ বনাই কৰি খাই কৰি অহ খাই কৰি লৈ আকৌ এ এলাহে লাগে দিয়া ভাগৰ জাল লাগে অ ফুৰি ফুৰিবলৈ উম সেইকাৰণে যোৱা নাযায়
কি বুলি কয় বৰাগাঁও সেয়া শ্বহীদ ভৱনটো বৰ ধুনীয়া বনাইছে
অ অঁ দেখ
শ্বহীদ ভৱনটো মানে উম উ- তাকে সোমাই যোৱা গেটৰ পৰাই ধৰি গোটেইখিনি ধুনীয়া হৈছে। একদম ফুল-চুল লগাই তাত পানী-চানি দি একদম ধুনীয়াকে বনাইছে যে।
অ চাই আহিলা গৈ? চাই আহিলা গৈ আও?
অ মই চাই আহিলো। এই মানে আমাৰ দাদাৰ গা বেয়া হৈ আছিলে, তেতিয়া মানে ডক্টৰৰ ওচৰলৈ গৈছিলো। যাওঁতে মানে তেনেকে চাই আহিছো সন্ধিয়া সময়ত, একদম লাইট-চাইট লগাই থৈ দিছে। ইমানেই ধুনীয়া লাগিছে নহয়। ওপৰৰ একেবাৰে ওপৰৰ টো হেৰি লাইট এটা লগাই থৈ দিছে। এ তিনিটামান কালাৰ আহি- থাকে, একদম লাইটটো ৰাতি- দেখিবলৈ মানে বৰ ধুনীয়া লাগিছে। অ ভিতৰ সোমাই তাতে আমি চাই আহিছো বাৰু।
অ-অ ঠিক। অ' কৈছে বহুত। কাম কৰিছে।
অ বহুত কাম কৰিছে। এতিয়া হেৰি আকৌ আহিবা নহয় এবাৰ আহিলে? যাম দিয়া।
অ'হ অ'হ দিয়া। হ'ব দিয়া। নহ'লে ন। অ হ'ব দিয়া। অ'-অ-